হেল্ল'ও অঁ, কোৱা অঁ অঁ শুনিছোঁ। তুমি শুনি আছা?
অঁ মইয়ো শুনিছোঁ।
মই এনেই আছোঁ।
গোলো
মই ইনেই আছোঁ।
উম, চাহ খালা?
কি কৰি আছা?
মই পঢ়ি আছো, কিয়া কে লিখি আছিলোঁ।
অঁ অঁ, চাহ নাখাওঁ ন' খোৱা নাই।
কোৱা।
বাকী আম চাম খাইছা নাই? আমৰ বতৰ।
এ খাই খোৱাই হৈ আছে। আজি ঘৰতে আমৰ আইচক্ৰীম বনালোঁ।
উম।
ভালেই বোলো। আকৌ আমৰ জুচ বনাইচা নাই?
ওহো জুচটোহে নাই বনোৱা। মই বৰ বেছি, মই আমটো মানে অকল তেনেকে কাটি মেলিহে, খাই ভাল পাওঁ।
হুঁ
বাকীবোৰ, বাকীবিলাক মোৰ ইমান পচন্দ নহয়।
অঁ। আম পান্না খাই ভাল পোৱা নে?
আম পান্না খাই ভাল পোৱা
মই আজিলৈকে খাই পোৱা নাই, কিন্তু বেয়াই পাম চাগে কাৰণ মই কেঁচা আম ভাল নালাগে।
অ',।
কেঁচা আমটো পিহনাত পিচি জলকীয়া দি এনেকে ভাল লাগে।
অ',
তাৰ বাহিৰে বেলেগ কে ভাল নালাগে।
ঘৰৰ পৰা পঠিয়ালে বাৰু। মোৰ এই মাংস বৰ ধুনীয়া অ', ইমান পিঠা আছে খালি মোৰ মাংস হে খাব মন যায় অকমানি। অ', দিছে নেকি মই নাছিলোঁ সেইটো।
সেইটো টেঙা।
তাৰ মানে দুজোপা - দুজোপা গছ দি মিক্স আছে কিন্তু
মিহি আমটো অলপ টেঙা, ইটো বেছি মিঠা।
অ', ইটো আমাৰ পিছফালৰ জোপা, আৰু মিহিটো আগফালৰ জোপা, সেইটো নহয় মিহিটো যে কিছুমান চাগে টেঙা কিন্তু বাকীখিনি মিঠাই, মই কেইটামান কাটিছিলোঁ আজি সেইকেইটা কাৰণ মই যোনখিনি বেছি পকা পকা আছিলে ন, অলপ কিছুমান বেয়াও হৈ গৈছে। বাকী বেছি পকা নাই, সেইকেইটাই কটা নাই মই।
আৰু কি কি দিলে?
কঠাল পিঠা। কঠাল পিঠা তেলত দিছে, আকৌ পাতত দিয়া যে ভাপত দিয়া নেপাওঁ
খাই মেলি শেষ কৰিবি নহ'লে বেয়া হৈ যাব।
অ', সেয়া আজিয়ে খাই দিছোঁ, মায়ে আজিয়ে খতম কৰিব কৈছে।
অ', যোনকেইটা যে আনি দিছিলে। সিহঁতলৈও তেনেকে দিছোঁ
উম।
সিহঁতি ইমান দূৰৰ পৰাই ইমান খিনি বস্তু আনি দিছে ন'। সিহঁতলে কেক দি পঠিয়াইছোঁ। এতিয়া নাই যেনিবা সেইফালে নাম দিয়া নাই জেনিবা, মই দিব ওলাইছিলোঁ, সিহঁতি ক'লে সিহঁতি আম আনিছে বোলে। কেক আৰু পিঠা দিলোঁ
হা?
কিবা কথা কৈ থাকে মই সিহতক দিছোঁ। সিহঁতে মোক ইমান দূৰৰ পৰা আনি দিছে হয় নে কোৱাচোন?
বাদ দিয়া লোকৰ কথানো কি
সেইটোয়ে মই সেইকাৰণে নগ'লো। তাৰ পিছত মোক কৈছে সিহঁতে এইটো কি তোমালোকৰ ঘৰৰ পৰাতো তোমাকহে খাব দিছে তাৰপিছত মই ক'লো আমাৰ মা বোলে এনেকুৱা মানুহ নহয় আমাৰ মানে চবকে ভগাই খাবলেহে কয়। মই তেনেকে ক'লো। আমাৰ মায়েতো তেনেকেহে কয়।
অ। সৰু পৰাই শিকায় ভগাই খালে আতি যায় বুলি।
সেইটোৱে। আৰু
অকলেতো ইমানসোপা খাব নোৱাৰি ন পেলাই দিয়াতকে মানুহক ভগাই দিয়াত কি আপত্তি আছে
সেইটোয়েতো আৰু মায়ে যি আজিৰ ভিতৰত খতম কৰিম বুলি কাৰণ গৰম দিন বেয়া হৈ যাব। মোৰ লগৰ কেইজনীমান আছে বস্তু সৰহ সৰহকৈ আনে তাৰ পিছত বেছিকে উলিয়াই নিদিয়ে তাৰপিছত গোটেই ভেঁকুৰী হৈ হৈ যায় পেলাই পেলাই দিয়ে গৈ
আচাৰ দিয়া নাই?
অ আচাৰ দিছে আমৰ আচাৰ।
আচ্ছা।
তোমালোকলে দিছিলে নে?
বিহজলকীয়া আচাৰ।
মাহী বেছি আচাৰ দি লাভো নাই মই মাক ফোন কৰি কৈছো মাহিলে বেছি নিদিবা বুলি। মই যে সিদিনাখন যে কৈছিলো। কিহৰ আচাৰ? উম
অ মাহীয়ে বনায়ো থৈছে ন আমৰ আচাৰ
নহয় মই সেইদিনাখন গৈছিলো যে মাহীহঁতৰ ঘৰলে। বৈয়াম বিলাক খুলি খুলি চাইছো চব বেয়া হৈ হৈ গৈছে আচাৰবিলাক।
আগতেও
অ চব আমাৰ মায়ে দিয়া আচাৰে। মোৰ দেখিয়ে বেয়া লাগি যায়
খোৱা মানুহে নাই যে।
উম।
কোৱা।
আজি ভাত কিহেৰে?
এতিয়ালেকে বনাবলে যোৱাই নাই।
মাংসয়ে খাব মন গৈছে সেইদিনাখন দেওবাৰ দিনাখন ইমান বেয়া মাংস বনালে। গোটেই মিঠা মিঠা সিঁহতি এনেও বনাব নাজানে। কালি বোলে সি দিম বুলি ভাবিছিলে। তাৰপিছত খেদা ঘৰত বনাইছিলোঁ। কিন্তু বোলে সেই ৰাতিপুৱাহে পাবহি ন' গৰম দিন তাতে বেয়া হৈ যাব বুলি নিদিলে।
ট্ৰেইনত বাৰু মাংস অনাটো সম্ভৱো নহয়।
এই হেৰি খাই আছোঁ। কি আছিলে চানা বহুত জ্বলা।
অ' উম। মিক্স কৰিলা? মিক্স কৰি মিক্স খাইছা নে কি তুমি?
এই দোকানৰ পৰা অনা বুট বুট মো
অ'। ভাইটিয়ে কি কৰিছে?
আছেঁ।
উম।
পঢ়ি আছেঁ।
আৰু সৰুটো?
বাপেকৰ কোচত আছে।
ত। তুমি কেতিয়া আহিবা ইয়ালে?
পৰহিলে। মাঁ হতো আহিব পৰহিলে।
অ', এইবাৰ ফিক্স নে?
অ', জানো, মাঁ হত অহাটো ফিক্স বাৰু।
ঘৰ, ঘৰৰ গাড়ী ঘৰত গাড়ী চাব গ'লনে নাইবা মানুহ? আহিব বুলি কৈছিল।
হা?
মানুহ আহিব বুলি কৈছিলে যে, গাৰি চাবলৈ, আহিলেনে নাই বা।
অ', গাড়ী থ'বলৈ এতিয়ালৈকে যোৱা নাই, কিন্তু ডাইৰেক্ট বোলে ই ইয়ালৈ আহিব। অলপ আছে ন'?
অ', অলপ আছেঁ।
অ', আছাৰো।
অ'।
অ', অ'। আৰু? অ'। আচ্ছা, বাকী পঢ়া শুনা কেনেকুৱা চলিছে?
ভালেই আৰু।
হা?
ভালেই বাৰু, এতিয়া ডিউটি খতম হৈছে, এতিয়া অকল ক্লাছ হৈ আছেঁ। উম।
আচ্ছা আচ্ছা।
তাৰপিছত আকৌ চাগে, জুলাই মানত ডিউটি ষ্টাৰ্ট হ'ব।
অ', অ', অ'। উম, ঠিকেই আছে, ঠিকেই আছে দিয়া, মোৰ বহুত জ্বলা লাগিছে, পানী খাওঁগৈ।
অহ
হা?
অ', হ'ব দিয়া।
অ', অ', ঠিক আছে।